হেল্ল' জিতেন।
অ', কোৱা।
কি খবৰ?
আছো দিয়া ভালে, তোমাৰ?
এ আছো আছো, এই কৰি আছা এতিয়া?
আহ মই এনেই আছিলো দিয়া, কোৱা।
আহ, ময়ো এনেই আছো ৰ'বা, বতৰটোৱে বেয়া। বাকী পৰীক্ষাটো খতম হ'ল ন'।
অ', পৰীক্ষা শেষ হ'ল।
এতিয়া ঘৰতে আছা নেকি, গুৱাহাটীতে?
উম গুৱাহাটীতে আছো ৰ'বা।
অ', অ', গুৱাহাটীতে আছো কিন্তু মই আজি আজি ৰাতি অলপ শিৱসাগৰলৈ যাম ওলাই এপাক কিবা ফুৰিবলৈ যাম।
আচ্ছা, ভ্ৰমণ নেকি?
অ', লগৰ ল'ৰা এটাৰ লগত এনে ফুৰি আহো অলপ।
আহ, আচ্ছা আচ্ছা, ভাল ভাল ভাল।
অ', তাকেই সুধিবলে যে সেইটো টপিকতে আৰু ফুৰাৰ ক্ষেত্ৰতে মানে আম আমিতো বহুত দিন ক'তো যোৱা নাই বোলো লাষ্ট টাইম আমি কলেজৰ পৰাই গৈছিলো। ভূটানত, তাৰপিছততো আমাৰ লগৰ কেইটাৰ ক'তো যোৱাই হোৱা নাই।
হয় হয় হয়, ঠিক কৈছা এইটো, এটা প্লেন কৰো নহলে।
প্লেন এটা কৰিব পাৰি আমি, চোৱা এতিয়া আমিতো গ্ৰেজুৱেটেই হলো এতিয়া লাহেকে এ কৰবাত কেৰিয়াৰত ভাবিবই চিন্তা হৈ যাব এতিয়া, তাৰে আগতে কৰবাত হিল ষ্টেচনে হওঁক বা কিবা উম, মানে দাৰ্জিলিং চাইডে হওঁক ফুৰি আহিব পাৰি অলপ, ঠাণ্ডা জাগা যিহেতুকে গৰম গৰমো বহুত।
অ', সেইটো হয় কিন্তু, মইওঁ ভাবিছিলো হে বৰ যি গৰম পৰিছে।
তাকেই দাৰ্জিলিং চাইডে যাব পাৰি, নহ'লে বা তোমাৰ এ মোৰ এ ভণ্টি এজনীয়ে ৰিচেণ্টলি হিমাচল গ'ল। হিমাচলৰ কম পেকেজতে গৈছে ভাল এজেঞ্চি। চ' সেই এজেঞ্চিটোৰ লগত কথা পাতিলে মইওঁ চিনাকি হলে, কমতে হৈ যাব মিনিমাম।
হম হম।
সেই এজেঞ্চীটো কলে আমি চোৱা, হিমাচল গলে প্ৰথমটো দেল্লী হৈ যাব লাগিব, ট্ৰেইনত গুৱাহাটীৰ পৰা দেলহি, তাৰপিছত, দেলহিৰ পৰা এ তোমাৰ মান লৈ বাছত, তাৰপৰা তোমাৰ ওচৰতে এইবোৰ কাচল এইবোৰ ঘূৰি, যত তোমাৰ ট্ৰেকিং চাইট থাকে, ট্ৰেকিংত লৈ যাব।
অ', অ'।
চ', সেইটো এটা ভাল এক্সপিৰিয়েঞ্চ কৰিব পাৰি, মানে যিহেতুকে আগতে যাই পোৱা, নাই সেইটো চাইডে
ঠিক কৈছাহে বন্ধু, যাব পাৰি। আহ, তুমি ধুনীয়াকে কোৱাচোন কেনেকে কি হিচাপে আমি যাব পাৰো তালৈকে?
এতিয়া প্ৰথম মই ট্ৰেভেল এজেন্সীটোৰ লগত কথা পাতিব লাগিব, তাতে তোমাৰ পেকেজ চাগে বেছি নহ'ব পাৰ পাৰ্চন চাগে এইট এ এইট এ ছেভেন নাইন নাইন এ নাইন মানে চেভেন থাউজেণ্ড ট্ৰিপল নাইন নহ'লেবা এইট থাউজেণ্ড ট্ৰিপল নাইনৰ আণ্ডাৰত হৈ যাব লাগে। চব ইনক্লুড কৰি আৰু হয়। প্ৰথমতে তোমাৰ দেলহি যাব, দেলহি তোমাৰ দুদিনমান থাকি তাতে অলপ ফুৰি ফুৰি তাৰে পিছদিনাখন তাৰে পৰা বাছেৰে তোমাক মানালী লৈ যাব। তাতে মানালীত এদিন তেনেকৈ ঘুৰি পিনে আৰু আমি তাৰে পিছদিনাখন ট্ৰেকিঙত গুচি যাব পাৰিম।
আচ্ছা, আচ্ছা।
তাতে কাচল এইবোৰ ফুৰিলো। অলপ স্কেট কৰিলো বৰফৰ জেগাত।
হু, হু, হু। তুমি মান-মানালী গৈছা নে তুমি?
মইওঁ যোৱা নাই, মোৰো ফাৰ্ষ্ট টাইম সেইকাৰণে মোৰ ভন্টি যা গৈছে তাই পৰা মই বস্তু খিনি জানি থলো।
হো, হো।
দিব লাগে, তাই বস্তু খিনি হ'লে আৰু এজেন্সিটো সেই ল'ৰাটোৰ লগতো মই কথা পাতি ল'ম।
অ', অ', ঠিক কৈছা এইটো পাৰি কিন্তু, এবাৰ শু ভালকে তুমি কথা পাতাচোন কি হিচাপে কৰিব পাৰি।
অ', অকল মানালী বুলি নহয় মানে এতিয়া তোমাক মই ফোন কৰিছো মই এতিয়া বাকীবোৰ আমাৰ লগৰবোৰকো ফোন কৰিম। সিহঁতৰ পৰাও বস্তুবোৰ জানি লম। সিহঁতে আৰু বেলেগ জাগা ছাজেশ্যন দিব পাৰে। মই মানে মানালী নহলে বা দাৰ্জিলিং, ওচৰতে দাৰ্জিলিং হয়। তাতেও যাব পাৰি। নহ'লে বা অলপ যদি চবৰে এক্সপেন্সেছবোৰ অলপ বেছিকে মিলিযাই তেতিয়া হ'লে মানালী এটা কৰি আহিব কৰিব পাৰি তো চবৰে যিহেতুকে ড্ৰিমে থাকে মানালী যোৱা।
হয় ৰে বন্ধু পাৰি কিন্তু মানালী, মানালীৰ লাডাখ সেই বিলাক যাব কাৰণেতো মোৰ বৰ মনটো বৰ ইচ্ছা।
অ'।
নে ভৰি এখন দাঙি থাকোঁ আৰু মই।
সেইটোয়ে সেইটোয়ে বিচাৰোঁ মানে এতিয়া এইটো বয়সত নগ'লে আৰু পিছত টাইম নাপাম কাৰণ এতিয়া গ্ৰেজুৱেট হোৱাৰ পিছত আৰু চাকৰি ৰ' বিচাৰিব হ'ল। তাৰে আগতে ফুৰি ফুৰাটো অলপ ভাল মানে যিবোৰ জেগাত যাই পোৱানাই।
ঠিক কৈছে।
ত' যাব পাৰিম। ঐ, তোমাৰ কিবা বন্ধ চন্ধ থাকিলে কিন্তু সিমান টাইম নাপাম যিমান এতিয়া আছে।
হাঁ, হাঁ।
আমি যিহেতুকে ৰিচেণ্টলিটো আমি ভূটানে গৈ আহিলোঁ। ভূটানত গৈও তুমিতো গমেই পোৱা কিমান ভাল লাগিলে আমাৰ গোটেইবোৰৰে।
হু, হু, ঠিক কৈছে।
মানুহবোৰো ইমান ভাল। তাৰপিছত তাৰে একো হাই হুল্লা নাই ৰুল্ছবোৰ বহুত ষ্ট্ৰিক্ট কাৰণে তাৰে চহৰখন ঠিকে চলি আছে। এটখন।
কি কৈছে? খুব ধুনীয়া পৰিৱেশ ন?
অ', তে একেবাৰে হাই হুল্লা নাই। মানে ৰজাৰ দেশত আৰু মানে একেবাৰে ভালদৰে চলি আছে প্ৰজাবোৰে।
কি কৈছা? আমাৰ ইয়াতকেটো ভালেই তাতে।
অ'। আমাৰ ইয়াতে মন্ত্ৰীৰ দেশতকেটো তাতে ৰজাৰ দেশখন বেছি মানে ক্লীন, চাফা আৰু তাৰে মানুহবোৰো ভাল ব্যৱহাৰ পাতি, হাই হোল্লাটো নাইয়ে আৰু তাতে তুমি ইণ্ডিয়ান ইউজ কৰিব পাৰা, গমটো পাইছিলাই। তাতে তুমি ভূটানৰ ইণ্ডিয়ান কাৰেন লগত ভুটানৰ কাৰেন্সী এক্সচেঞ্জ কৰিব পৰা, পাৰলে কি হয় তাতেই কেশ পইচা তুমি ইণ্ডিয়ান কাৰেন্সী দিলে একো কেচ নাই কিন্তু অনলাইন পে' কৰিলে কি হয়, অনলাইন পে' কৰিলে কিবা পাৰ্চেণ্টেজত তোমাৰ এক্সট্ৰা কে আৰু কিবা এটা এমাউণ্ট দিব লাগে মান মই লাষ্ট টাইম যে ভূটান গলো আমি
অ',
আমি যে খাইছিলো আমি যে খাইছিলোঁ হোটেলত তাৰে তোমালোকে গম নোপোৱা চাগে তাতে পেমেন্ট মই মাৰিব লগা আছিলে ন', মোৰ লগত পইচাখিনি আছিলে। ত', টুৱেন্টি থাউজেণ্ড নে নাইন্তিন থাউজেণ্ড কিবা বিল আহিছিলে, তাৰে লগতে মই টু হানড্ৰেড এটা এক্সট্ৰাকে পে কৰিব লগা হৈছে, এইটো তেওঁলোকৰ এটা পাৰ্চেন্টেজত লয় মানে, অনলাইন তাতে আমাৰ ইণ্ডিয়ান এপবোৰ নচলে যিহেতুকে তেনেকুৱাই, কিন্তু যদি ইউজ কৰিব লাগে তেতিয়াহ'লে এটা পাৰ্চেটেজত সিহঁতে পেমেন্ট লয়।
উম।
ত', সেইটো কাৰণে আৰু। তাতে গ'লে ইণ্ডিয়ান কাৰেঞ্চি লৈ গ'লে লগত চিন্তা নাই মানে, কেচ পইচা চলে আৰু একো মানে পাৰ্চেণ্টেজ নাকাটে। তাতে নহয়।
আৰু শুনিছো তাতে বোলে, বহুত
কোৱা, আহ তোমাৰ বুদ্ধিষ্ট মনেষ্ট্ৰী আছে, তাৰপিছত এ বহুত ভাল ভাল জেগা আছে, জানিব লগীয়াও বহুত কিবা কিবি জেগা আছে। আৰু পৰিৱেশটোতো ধুনীয়াই, কবই নালাগে। অ', ততে যাবলে বহুত ষ্ট্ৰিকো ৰুলছবোৰ মানে, গেটত তোমাৰ প্ৰথমতে আগতে চব আইদিচবোৰ চাই লব। ঠিক আছে।
উম।
আইডিছবোৰ চোৱাৰ পিছতহে তোমাৰ এন্ট্ৰি হ'ব তাতে যোন গাড়ী, যি গাড়ী লৈ যাওঁ, সেই গাড়ীৰ পুৰা কাগজ লাগিব, ড্ৰাইভাৰৰ চব ডিটেইলচ লাগিব আৰু যোন যোন যাব লগত মানুহ তেওঁলোকৰো পুৰা আধাৰ কাৰ্ড, পান কাৰ্ড এইবোৰ ভালদৰে মানে চাই আৰু। তাৰপিছতে এন্ট্ৰি দিয়ে। অ', তাৰপিছত এবাৰ মাফলঙো গ'লোঁ, মেঘালয, মাফলং ছেক্ৰেট ফৰেষ্ট, তাতেও বহুত ভাল জেগা, ধুনীয়া জেগা।
মেঘালয় খনৰ কথা মানে শুনিছো, খুব ধুনীয়া জেগা হয় বোলে।
অ', আৰু সেই জেগাটোত মানে তুমি গলে বহুত কিবা কিবি জানিবওঁ পাৰিবা সেই বহুত আগৰে, বহুত কিবা কিবি পুৰণি কাহিনিও আছে।
উম।
তাতে গ'লে তাতে তোমাৰ, গাটো, গাইড থাকে, গাইডে ভালদৰে বুজাই দিয়ে।
আচ্ছা, তুমি মাফলঙলৈ গ'লা যে, তাৰে কিবা মেমৰিজ আছে নেকি তোমাৰ?
অ', মেমৰিজ মানে আমাৰ যাওঁতে অলপ ৰাস্তাটো ভুল হৈছিলে, তাতে অলপ ঘূৰিব লগা হল, ত' যাই পাওঁতে যাই পাওঁতে অলপ টাইম লাগিল।
অ'।
বাকী, মোৰ ফটোজটো বহুত আছে গেলেৰীত। আহ, তাৰপিছত আমি যাওঁতে, ইলেভেন ফলছতো সোমাই গৈছো শ্বিলঙৰ।
অ'
তাৰপিছত তাতে সমাই কেনে তাতে ট্ৰেডিচনেল ড্ৰেচবোৰও ট্ৰাই কৰিছো। অ, তেতিয়া অ বতৰটো মানে আমি লাষ্ট ইয়েৰ নৱেম্বৰ মানত গৈছিলোঁ চাগে নৱেম্বৰ বা চে ডিচেম্বৰ মানত।
অ', হেই তেতিয়া বতৰত ঠাণ্ডাওঁ আছিল যে, ত' আমি চবে মানে পুৰা জেকেট-টেকেত মাৰি গৈছো আৰু।
অভিজ্ঞতা কেনেকুৱা তোমাৰ তাতে গৈ?
এ বহুত ধুনীয়া, বহুত ভাল লাগিছে গৈ, বহুত - কথা শিকিব পাৰিছো সেই ফৰেষ্ট খনৰ বিষয়ে মানে তাতে গাইড টোৱে বহুত ভালদৰে আৰু তাতে বহুত ইন্টাৰেষ্টিং কাহানিও আছে। যিবোৰ মানে শুনিলে বহুত ভাল লাগে আৰু। মানে বিলীভো নহয় কিছুমানৰ কিন্তু বিলিফ অ, বিলিফ কৰি, হৈ যাব যিহেতু সেই কাহিনীবোৰ সঁচা।
উ, উ মই শুনিছো তাতে হেনো বহুত আয়ৰৰ্বেদিক আহ, বহু বস্তুও পোৱা যায়, যেনে ধৰা গছ-গছনিৰ পৰা বহুত দৰব পাতিও বনাব পাৰি।
অ পাৰি, সেইকাৰণেহে পাৰি, সেইকাৰণেহে ফৰেষ্ট খন বহুত মানে চিকীয়ৰ্লি ৰখা হয়, তাতে তাৰে পাতবোৰ আনি কেনে এ কোনেও তাৰে পাতবোৰ লৈ লগত নে আনিব নোৱাৰে কোনেও নিজে পাৰমিচন নোহোৱাকে। অ তাতে নুশুধাকে এটা পাতো একো কৰিব নোৱাৰি গছবোৰত। মানে বহুত উপযুক্ত ঠাই আৰু সেইখিনি।
উম এবাৰ যাব লাগিব।
অ, যাম - যাম হ'ব ময়ো যাম লগত আকৌ এবাৰ, যাই বহুত ভাল লাগিছে মোৰতো আকৌ যাব মন জাই আছে তাছ যিহেতুকে শ্বিলং চাইডতটো আমি গৈয়ে থাকো। তাৰে পৰা আৰু কেই ঘন্টামান গ'লেহে মাফলং খন পাই অলপ দূৰ আছে গুৱ টিৰ পৰা। কিন্তু যাব পাৰি আৰু আৰলি মৰলি উলালে। বা ততে থা দিব পাৰি। হোমষ্টেবোৰো ভাল বা তোমাৰ হোটেল যি ইউজ কৰা আৰু। পাৰ নাইট কিবা এটা এমাউচ চাৰ্জ কৰে আৰু মানে এফৰ্ডেবল প্ৰাইচত।
অ, সুন্দৰ
সুন্দৰ একেবাৰে মানে
ময়ো যাবৰ কাৰণে মানে অলপ উৎসুক।
সেইটোয়ে আমি তাকে বোলো লগৰ কেইটা এদিন বহু ভালদৰে বহি কেনে এটা প্লেন বনাও আৰু। ক'ৰবাত যাবলৈ বহুত দিন যোৱা নাই মানে। লাষ্ট তিয়াৰে, মানে লাষ্ট তিয়াৰে, লাষ্ট অ লাষ্ট ইয়াৰে হ'ব ন ভূটানটো? লাষ্ট ইয়াৰে যে ভূটান গলো তাৰে পিছত ক'তো যোৱাই হোৱা নাই। একচুৱেলি আমাৰ একজাম চো আছিল ন।
হয় দিয়া তোমালোকৰ যিহেতু শেষৰ ফাইনেল পৰীক্ষা আছ
এতিয়া সময় আছে যিহেতুকে এতিয়া গৈ আহো। তোমালোকৰো এক্জাম নাই এতিয়া, আৰামছে যাই আহিব পাৰিম।
অ, এতিয়া নগলে আৰু পিছত অসুবিধা হ'ব।
হ'ব। ৰাইছা সেইকাৰণে এদিন ভালদৰে প্লেন বনাও বোলে কোনে
ঠিক কৈছে পাৰি। হেল্ল'। এদিন যাব পাৰি কিন্তু। হেল্ল'।
অঁ' হেল্ল'।
অ' এদিন যাব পাৰি কিন্তু।
অ শুনা পাইছ নে? অ পাৰি, অ তাকে লগৰকেইটা ডিচাইড কৰো
সেইটোৱে আমি ইতা একেলগে বহু এদিন ভালকে কথা পাতোঁ। কলৈকে যাব পাৰি।
দিয়া তেনেহ'লে এটা কাম কৰো আমি। এ কাইলে গোটেই কেইটাকে মাতো আৰু গ্ৰুপত মেছেজ দি দিম তাৰ পিছত চাই লওঁ জেগা খিনি।
আহ' অ' হ'ব দিয়া।
অ' সেইটোয়ে কৰো এতিয়া। তাৰপিছত আমি শ্বপিঙো কৰিব থাকিব নহ। ঠিক আছে তেনেহলে ৰাখিছো পিছত লগ পাম।